হেল্ল'। হেল্ল'। হেল্ল', অঁ শুনিছানে?
শুনিছোঁ, শুনিছোঁ।
হেপ্পী বাৰ্থডে।
ধন্যবাদ থাকিল আপোনালৈ।
অঁ। আপোনাৰ আজিৰ জন্মদিন বুলি খবৰটো পাই- সেয়েহে জন্মদিনৰ শুভেচ্ছা জনাওঁ বুলি ফোন এটা কৰিলোঁ। বাকী খোৱা বোৱা কৰিলে নে?
খোৱা বোৱা কৰিলোঁ।
অঁ।
কেতিয়া কাৰ জন্মদিন নাজানো।
হা।
পিছে আজি কাৰ জন্মদিন?
কাৰ জন্মদিন, আজি মোৰ জন্মদিন।
হয়, হয়।
অঁ।
এতিয়া মোৰ নাম মনো নহয় আক দেই লগতো মোৰো জন্মদিন পোৱা নাছিল।
তাকেহে। এ উম কি এই চিনেমাখনৰ নাম কি আছিলে? চুপা চুপি, বহুত ভাইৰেল হ'ল ন এইটো কথা।
হয়, এতিয়াও মানে ভায়েল হৈ আছে।
উম।
খোৱা বোৱা কৰিলা?
খোৱা বোৱা নাই কৰা, কৰিম আৰু লাহেকে বনাই থৈছো, বনাই মেলি চব ৰেডি কৰি থৈছোঁ। ইমান গৰম পৰিছো তাকে বোলো- অকণমান দেৰিকৈ খাম আৰু লাহে ধিৰে ভাতটো।
তোমালোকৰ সেফালে বানপানী হলনে?
বাৰ্থডে পাৰ্টি আজি ক'ত আছে?
পিছে মই কিবা এটা কথা পাতিলো শুনি নাপালে আপুনি। হেল্ল'।
হেল্ল'।
হেল্ল'।
আপুনি মোবাইলটো অলপ ভালকে ল'ব নেকি?
অ', এতিয়া শুনিছনে?
অ', মই শুনিয়ে আছো কিন্তু মোৰ মাতটো আপুনি শুনা নাই নেকি?
অ', এতিয়া কওক কি কৈছিলে?
আপোনালোকৰ ফালে বানপানী হলেই নহওঁক।
বানপানী হ'ল, আমাৰ ঘৰৰ মানে একদম ভিতৰত সোমাও সোমাও তেনেকুৱা অৱস্থা। একদম বহুত কষ্ট হ'ল জানেনে?
নাই বহুত জেগাত
অ'।
আপোনাৰ এটা ভিডিঅ' পাইছিলোঁ, আপোনাৰ ঘৰৰ ভিতৰত সোমালে ন?
হয়, মোৰ ভিতৰত পানী সোমালে
মাছ চাছ, মাছ চাছ ওলাইছিলে হা হা?
ধৰণে মই পানী দেখা নাই।
অ'।
আগতে এনেকুৱাকে পানী নহয়ে, এইবাৰ
আপুনি কিবা কৰি আছে নেকি?
অ'।
মানে নোঁৱাৰে নেকি?
অ'। হেল্ল'।
অ', অলপ ভালকে কথা পাতকচোন আপুনি।
শুনি আছোঁ কওক।
মাতটো অহা নাই।
কওকচোন আপুনি মই শুনি আছোঁ।
কিবা কৰি আছে নেকি?
কৰি থকা নাই মানে অলপমান নেটৰ্কৰ ইছু সেইটো কাৰণে মাতটো ভালদৰে অহা নাই চাগে।
কেতিয়াবা দেৰীকে আহিপাই কেতিয়াবা সোনকালে আহি তেনেকা নেকি?
অহ'।
এ তোমাৰ ডিউটি?
মোৰ ডিউটি আছে লাহেকে মই ডিউটিলে ওলাই আছো মানে সেইকাৰণে অকমান।
অহ'।
দিগদাৰো হৈছে বাৰু, হয় গ'ল আৰু এতিয়া। ডিউটি যাম। আপুনি ডিউটিতে আছে চাগে?
পিছে এইবাৰ যে বনপানী হ'ল। এইবাৰ কি কাৰণে ইমান পানী হৈ গল যে নোহোৱা জগবোৰতে যে পানী হৈ গল।
অ' এটা আচৰিত কথা কিন্তু মানে একদম যিবিলাক জেগাত বানপানী হৈ থাকে ন' সেইবিলাক জেগা গাত এবাৰ মানে বানপানী হোৱা নাই, বুজিছে?
অ' কিছুমান জাগাত মথাউৰি ভাগিলে বাৰু এইটো বেলেগ কথা।
অ' মাত ঠউৰি ভাগিলে সেইটো।
হেইটো বেলেগ কথা। নোহোৱা জেগাত যে বনপানী হ'ল, ঘৰ চাদৰ উপলেকে পানী বাহিৰগন।
অ' সেইবোৰ ভিডিঅ' বোৰ দেখি যে সচাকে বহুত দুখ লাগি যায় জানেনে?
তেনেকুৱা যাতে দিন নাহে আৰু।
মানে এতিয়া মানুহ বিলাকে তটো এতিয়া পানী কিমান যে কি লোকচান হৈছে এতিয়া হে মানুহবিলাকে এইবোৰ দেখি কেনে বহুত বেয়াও লাগি গৈছিলে।
উপায়ও নাই।
উপায় তো
এ, মানুহবোৰো কিমান মৰি গৈছে, উটি গৈছে। সেইটো মানুহৰ দেড বদি যেন বুলি ভাবো। মিত্ৰ দেহ বিলাকে চোলাত উটুৱাই নি ক'ত পেলাইছে গৈ।
মাততো অহা নাই আপোনাৰ ভালকে।
অহ' এতিয়া আহিছেনে?
অহ'।
এতিয়া আহিছে?
অহ'।
এতিয়া আহিছে আকৌ।
এই কথা আৰু।
হেল্ল'।
অ' শুনা নাই পোৱা নেকি?
এতিয়া শুনিছো, মাতটোৱে মানে এবাৰ আহে এবাৰ নাহে বহুত দিগদাৰ দে।
কি কবা আৰু লগৰ অলপ সহতে নাছে।
হুম।
উম
মানে আমাৰ অসমৰ মানে মেইন সমস্যাটো আচলতে বানপানীৰ সমস্যই নহয়নে বাৰু
হয় হয় এতিয়া যে মানুহ বিলাক ইমান দুখত
চৰকাৰে ইমান পজে কৈছে এইটো মানে সমস্যাটো অলপ কৰিব লাগে আৰু
অ সেইটোৱে
পঠানো
উম
নোৱা হৈ গৈছে মানে সিহঁতে টো বহুত
দুখ লাগিছে ন
অ যেনে ধৰক আপুনি ইমান কষ্ট পালে ন এতিয়া বানপানীৰ
এইটো কত কাই এনেকুৱা যে আমিতো মানে হঠাৎ আহিলো জানানে
হঠাৎ আহি গ'ল ৰাতিটোৰ ভিতৰতে মানে একদম
মইটো গমেই পোৱা নাছিলোঁ মই যেতিয়া ৰাতিপুৱা শুই উঠিছো তেতিয়াহে গম পাইছো।
অ আপুনিতো তেনেহলে দেখি চাৰপ্ৰাইজ
মানে মই কি কম এতিয়া হাঁহি মেনে কান্দি মেনে তেনেকুৱা হৈ গৈছিল আৰু
আপোনাৰ যেনিবা অকমান বাচিবলৈ কিবা অকমান আছিলে। এতিয়া যিবোৰ মানুহৰ যে ডাইৰেক্ট বিছনাৰ ওপৰত উঠি গৈছে। সেইবিলাক মানুহৰ যে দেখিলে একদম
মানে মোৰ তেনেকুৱা অৱস্থাই হৈছিল। মানে আৰু এক এঞ্চি দুই এঞ্চি তেনেকুৱাকে থাকিলে বিচনা চাবলৈ কিন্তু মই তেনেকুৱা টাইমতে মই সাৰ পাই গলো তেতিয়া বস্তুবিলাক উঠাই ললো আৰু ওচৰত নহলে তো মোৰ কাপোৰ বিলাক গোটেই বিলাক তিতি গল হৈ
অ
বিচনাৰ কাপোৰ বিলাক
হাঁহিম নে কান্দিম তেনেকুৱা লাগিছিলে চাগে ন এই মানুহ বিলাক এতিয়া কি এই যে শিৱসাগৰ এটা হেৰি অ কি কয় চাৰিজন মানুহ একেটা ঘৰৰ মানুহে উটি গৈছে
হয় হয়
কেনেকুৱা লাগে মানে অ উম দেখিলে চকু পানী ওলাই যায় উম সেইটো তাৰ তুলনাত চাবলৈ গ'লে এতিয়া আমি বহুত সুবিধা আমাৰ এইফালে বহুত আমি ধুনীয়াকৈ আছোঁ আৰু ভগৱানৰ কৃপাত।
আমাৰ আমাৰ হ তাৰ পাছত সেইফালে হ
অ
আমাৰ বানপানী হৈছিলে ন?
উম
শুকাইছিলে বানপানী শুকাই আ
হেল্লো'
অ কওক অ আহিছে।
অ নহয় এতিয়াতো বানপানীটো শুকাই গ'ল। বানপানী শুকাই যোৱা পাছত, আমাৰ মানুহ বিলাকে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেইবিলাক
গোটেই ঘৰত মানে এতিয়া পলস পেলাই থৈ গৈছে আৰু। তাৰ দুৰ্গন্ধ কি মানে মানুহ বেমাৰ আজাৰ হব। এতিয়া মানুহ বিলাকৰ
আগন মানে মান দেখ কি লগ লাগে যে ক যোৱা আ
আহ গম নাপাওঁ। কওকচোন
মানে এতিয়াতো পানী চা শুকাই গৈছে, এতিয়া বহুতো লেতেৰা লেতেৰা বস্তুবিলাক থাকে। সেইবোৰ চাফা কৰি প্ৰথমে চাৰিওফালে ব্লিচিং পাউদাৰ ধৰা সেইবোৰ ছটিয়াব লাগে। অ ফিনীয়াল মাৰিব লাগে। কাৰণ সাপ
উম, হয়।
হয় আৰু ৰাতি হলে মানে ৰাতি নহয় যদি আপোনাৰ মহ ওলাই ন?
অ, হয়।
ভালকে হাত ধোৱা কৰি কিবা গুট নাইট তেতিয়া জ্বলাই ল'ব কই দিয়ে। তোমালোকেও
আপুনি অলপ ভালকে কথা কওকচোন মাতটো অহা নাই একো বুজি পোৱা নাই।
এতিয়াও বুজি নাই পোৱা নেকি?
নাই অহা মাততো আপোনাৰ
মোৰ মাতটোহে শুনিছে আপুনি মই আপোনাৰ মাততো শুনা নাই ভালকে। বহুত দূৰৰ পৰা কথা কোৱা যেন তেনেকুৱা লাগিছে।
মইতো ওচৰৰ পৰা কই আছো।
হেল্লো'
মই পুৰা ওচৰ পৰা কৈ আছো।
অঁ! মানে একদম স্পষ্টকে অহা নাই মাততো?
নেটস্কেপ কাৰণে প্ৰব্লেম হৈছে
আপোনাৰ লগত এই বানপানীৰ বিষয়ে ভালকৈ আলোচনা কৰিব লাগিব।
হয়
ভালকে আপুনি বুজাই দিব চোন আপু আপুনি-আপুনিতো আপোনাৰ ঘৰৰ একদম উম গোটেই নলা পানী সোমাইছে হয় নাই? হেল্ল'।